শুনিছ নে বন্ধু
হেল্ল'
শুনিছো শুনিছো ক
হয় হয় হয় কি কৰি আছে
এইয়া কি কৰিব এই গৰমত এনেই বহি মেলি ইয়াত আছো আৰু আগফালে
হয় হয় ইমান গৰম পৰিছে আপোনাৰ ইমান এটা মানে উষ্ণ হৈছে জলবায়ুতো ইমান উষ্ণতাত আপুনি কেনেদৰে বাৰু জীয়াই থাকিব কওকচোন গোলকীয় উ তাপ বৃদ্ধি আপোনাৰ ইমানেই মানে দিনক দিনে বৃদ্ধি হৈ হৈ গৈ আছে সেউজ গৃহ গেছ আপোনাৰ বায়ুমণ্ডলত ইমানেই বেছি বৃদ্ধি পাই পাই গৈ আছে। ইমান গৰমত মানে আপোনাৰ নাই নাই নাই দেই জীয়াই থাকিব পৰা
জীয়াই থাকিব উম হয় হয় এই এক নম্বৰ কাৰণটো হৈছে হেৰি আমাৰ এতিয়া দেখিবলৈ পাইছে আমাৰ চাৰি কাষটো দেখিছে যে আগতে যিটো পৰিমাণৰ গছ আছিলে এতিয়া মানুহে কাটি মেলি অ কিমান টকলং কৰি থৈ গৈছে বুলিয়ে ক'ব লাগিব মানে
হয় হয় হয় হয়
সেইটো কাৰণে হিচাপত গৰকীয়ত তাপটো বৃদ্ধি হৈছে যাৰ বাবে আমাৰ দেখিবলৈ পাইছে যে সমাজত দিনক দিনে মানে আমাৰ বায়ুমণ্ডলৰ স্তাপটো বৃদ্ধি হৈ গৈছে
হয় আচলতে আপোনাৰ কথাটো এনেকুৱা আহ গছ গছনিবোৰ মানুহে ইমান কাটি আপোনাৰ ঘৰ দুৱাৰ নিৰ্মাণ কৰিছে বা মূল্যবান। গছবোৰ কাটি আপোনাৰ বেচিছে আৰু তাৰ লগতে আপোনাৰ যান বাহনৰ পৰিমাণ ইমানেই বৃদ্ধি হৈছে যান বাহনৰ সংখ্যা যেতিয়াই বৃদ্ধি হয় আপোনাৰ তাৰ পৰা ওলোৱা ধোৱাই আপোনাৰ বায়ু প্ৰদূ্ষন কৰিছে বায়ু প্ৰদূষণৰ ফলত আপোনাৰ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে আৰু গছ গছনি কটাৰ ফলত অক্সিজেনৰ মাত্ৰা কম হৈ গৈছে গতিকে যদিহে বায়ুমণ্ডল আপোনাৰ এনেদৰে নিয়ন্ত্ৰণ গতিত নাথাকে আপোনাৰ কাৰ্বন ডাই অক্সাইডৰ যদি সংখ্যা আপোনাৰ মাত্ৰা বৃদ্ধি পায় তেন্তে আপোনাৰ গোলকীয় তাপ বৃদ্ধিটো আপুনি কোনো কোনো মানে ধৰণে আপুনি নিয়ন্ত্ৰিত কৰিব নোৱাৰে
হয় হয় হয় এইটো হয় বাৰু এতিয়াটো চা আৰু এটা চাওক কথা এতিয়া গৰম কিমান মানে গোলকীয় তাপটো বৃদ্ধি হ'ব সিমানে আমাৰ অ স সমাজৰ যিবোৰ জীৱ জগতৰ বহুত পৰিমাণে ক্ষতি সাধন হৈছে কিছুমান জীৱনো বিলুপ্ত হৈছে কাৰণ আগতে যিবোৰ জীৱ জন্তু দেখিবলৈ পোৱা গৈছিল কিছুমান ধৰক আহ মানে সেই সময় সেই জেগাকনৰ যিটো উত্তাপ বা বায়ুৰ আহ চলাচল সেই সময়কণনৰ লগত পৰিৱেশৰ লগত খাপ খাই জীৱ জন্তু মানে বৰ্তি থাকে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে কিছুমান জীৱ জন্তু সেই তাতটো যত মানে বিলুপ্ত মুখলে গৈছে এতিয়া দেখিবলৈ পাইছে গুৱাহাটী মহানগৰীহেন জেগাত মানুহৰো থাকিবলৈ সুবিধা অ মানে উষ্ণতা বৃদ্ধিত এহ পঢ়াত পঢ়াৰ পৰা বাবে মানুহো মানে ক্ষতিসাধন হৈছে বা মৃত্যুমুখত পৰিছে
হয় হয় আচলতে আপোনাৰ কথাটো এ তেনেকোৱা যিহেতু গুৱাহাটী মহানগৰ আপোনাৰ এনে মানে চহৰ আৰু নগৰ অঞ্চল যোনবিলাক সেইবিলাকত আপুনি চক আচলতে গছ গছনিৰ পৰিমাণ আপোনাৰ একেবাৰে শূন্য বুলিয়ে ক'ব লাগিব হয় হয় হয় আৰু আপুনি চওক যিহেতু আপোনাৰ এতিয়া দীঘলী পুখুৰী পাৰৰ যোনখিনি গছ গছনি সেই গছ গছনি খিনিও আপোনাৰ কৰ্তন কৰি দিয়া হল কাটি দিয়া হল গতিকে আপুনি ভাবক তেনে এটা পৰিৱেশত আপোনাৰ তাত যান বাহনৰ সংখ্যা ইমান বহুত বেছি তাত যান জট যটৰ সমস্যা বেছি যিটো আপোনাৰ ট্রেফিক প্রব্লেম বুলি ট্ৰেফিক সমস্যা বুলি কয় যান যট বুলি কও আমি অসমীয়াত তাৰো সমস্যা তাৰ ইমান বেছি গতিকে গাড়ী ইমান চলাচল হলে তাৰ পৰা ওলোৱা ধোঁৱাৰ ফলত আপোনাৰ বায়ু প্রদূষণ হবই কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হবই গতিকে তাত আপোনাৰ ইমানে বেছি উত তাপ হৈছে আপোনি যদি মানে ব্যক্তি তাত জীয়াই থাকিব সকলোৱে মানে যদি জীয়াই থাকিবল মানে ভাবে মানে সেইটো এটা সম্ভৱ মানে হৈ উঠা নাই মানে অসম্ভৱো নহয় আচলতে আচলতে কিয়নো তাত মানুহ আছে কিন্তু আপুনি দেখা পাব তাত মানে আপোনাৰ বিৰাল্লিশ তিৰাল্লিশ ডিগ্ৰী ইমান ডিগ্ৰী চেলচিয়াছলৈ আপোনাৰ গৰম বৃদ্ধি পাইছে আহ বৰষুণৰ সংখ্যা আও আপোনাৰ কমি গৈছে গছ গছনিৰ অভাৱত গতিকে মই ভাবো নাই আমাৰ পৰিৱেশটো আপোনাৰ একেবাৰে ধ্বংস হৈ গৈছে
হয় এতিয়া এটা কথা লক্ষ্য কৰিব এইখিনিতে মানে আপোনাৰ পৰিৱেশৰ যিটো ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত, অকল মানুহকে দায়ী বুলি ক'ব নোৱাৰি। যিহেতু, এতিয়া, জনসংখ্যা যিহেতু আমাৰ অসমতে চাব লাগিব। যিমানখিনি জনসংখ্যা বৃদ্ধি পাইছে। সেই অনুপাতে, ধৰক গছ গছনি কাটি, ঘৰ দুৱাৰ নিৰ্মাণ কৰিব লাগে। দুই নম্বৰতে আপোনাৰ জন, জনসংখ্যা শিক্ষা বৃদ্ধি হোৱাৰ লগে, লগে, গছ গছনিৰ যিটো বা যান বাহনৰ যিটো পৰিমাণ সেইটোও বৃদ্ধি পাইছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে, আপোনাৰ মানে, আগৰ যিটো টো সমাজ ব্যৱস্থা, সেই ব্যৱস্থাটোত গছ- গছনি বহুত পৰিমাণ দেখা, দেখিবলৈ পোৱা গৈছে। মানে, যিহেতু আগৰ মানুহ বিলাকে আপোনাৰ উন্নত প্ৰযুক্তি বিদ্যা প্ৰয়োগ কৰা নাছিলে আৰু মানে, থলুৱা প্ৰজাতিৰ যিবোৰ মানে থ থলুৱা কৃষি ব্যৱস্থা বা যিয়ে হওঁক, থলুৱা ব্যৱস্থা প্ৰয়োগ কৰি পেলাই মানে কিবা কিবি কৰিছিলে কাম। সেইবাবে, তেওঁলোকে উন্নত পৰ্যায়ৰ কথা ভবা নাছিলে। কিন্তু, বৰ্তমান সময়তো, আমি বৰ্তমান সময়ৰ লগতো খাপ খাব লাগিব। সেইবাবে, সেই সময়টোৰ লগত খাপ খাবলৈ পোৱাকৈ কিছুমান, য যন্ত্ৰপাতি আৱিষ্কাৰ হৈছে। সেই, যন্ত্ৰ পাতি প্ৰয়োগ কৰিবৰ বাবে কেঁচা মাল হিচাপে, গছ- গছনি বা এনেকুৱা ধৰণৰ বস্তু প্ৰয়োগ হৈছে। সেইবাবে, সেই তেনেকুৱা ক্ষেত্ৰত প্ৰযুক্তিবিদ্যা উন্নতিটোৰ জৰু মানে প্ৰয়োজন। সেইবাবে, আমি মানে, ক'ব নোৱাৰোঁ যে আমি গছ -গছনি কাটিব নালাগে বা মানে, কিবা কিবি ক্ষেত্ৰত গছ -গছনি ভালেমান মানে প্ৰয়োগ হৈছে।
হয়, হয়। আচলতে কথাাটো আপোনাৰ এনে কোৱা। যিহেতু যুগ আপোনাৰ, বাঢ়ি বাঢ়ি গৈ আছে। সিমানে, আপোনাৰ প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈ গৈ আছে। বিভিন্ন ধৰণৰ বিজ্ঞানীয়ে আপোনাৰ, বিভিন্ন ধৰণৰ আৱিষ্কাৰ কৰিছে। বিভিন্ন ধৰণৰ আপোনাৰ, আজিকালি আপোনাৰ বিজ্ঞানৰ যোনখন আচলতে সমাজ। সেই সমাজখনত আপুনি চাবলৈ গ'লে, আগৰ দিনত আপোনাৰ এতিয়া, আপুনি চাওঁক, আগৰ দিনত কি? চাৰে চাৰি মান বজাতেই আপুনি পথাৰলৈ যাওঁক। পথাৰত গৈ আপুনি হাল বাওঁক, আঁ গৰু হাল লৈ গৈ, হাল বাই আপুনি কিমান দেৰি হাল বাই থাকিব। আপোনাৰ ভাগৰো বেছি হয়। কিন্তু, বৰ্তমান যুগত আপোনাৰ বি সেইকাৰণে, কি কৰিলে, এখন ট্ৰেক্টৰৰ মানে, আৱিষ্কাৰ কৰিলে। সেই ট্ৰেক্টৰখনে আপুনি চাওঁক আপুনি একে, একেদিনাই যদি আপুনি পইচা দিয়ে। তেন্তে হ'লে, গোটেইখিনি মাটি আপোনাৰ এক একে, একেলগত তে আপোনাৰ হাল বাই শেষ কৰি দিব আৰু তাৰ পাছত, আপুনি লাহে, লাহে আপুনি যদি ৰুই থাকে তেতিয়াও হ'ব। কিন্তু, তাৰ লগতে আপুনি চাওঁক, সেই মানে, উন্নতি যোনবিলাক কৰিছে। তাৰ ফলত, আপুনি কি হৈছে কল কাৰখানা বেছিকৈ প্ৰস্তুত কৰা হৈছে। কল কাৰখানাত প্ৰস্তুত কৰাত আপোনাৰ, গছ-গছনি বেছিকৈ কটা হৈছে। সেই গছ-গছনি কটাত আপোনাৰ বৰষুণৰ মাত্ৰা যিহেতু কমি গৈছে। তাৰফলত, কি হৈছে, আমাৰ খেতি পথাৰতেতো মানে, সমস্যাৰ সৃষ্টি হৈছে। তাতেতো প্ৰভাৱ পৰিছে। আমি যিহেতু, গ্ৰাম্য অঞ্চলৰ লোক, আমি বিশেষকৈ খেতি পথাৰৰ লগতে জড়িত। আমি, প্ৰাথমিক খণ্ডৰ বৃত্তিৰ লগতেই আমি জড়িত। গতিকে, মই ভাবোঁ আমাৰ কাৰণে, এইটো মানে, উন্নত প্ৰযুক্তিবিদ্যাই আমাৰ কাৰণে মানে, কিছুমান ফলপ্ৰসূ কাম কৰিছে যদিও তাৰ তুলনাত মানে, আমাৰ আঁ কি বুলি কয়, অশান্তিও আচলতে সমানেই হৈছে।
সেইটো নোহোৱা নহয় বাৰু হয়। যিহেতু, প্ৰযুক্তিবিদ্যাৰ লগতে আমি খাপ খাই চলিবও লাগিব। কাৰণ, এতিয়া আগৰ দিনটো এতিয়া নাই। কাৰণ, এতিয়া আমি গৰুৱে হাল বালে আমাৰ সময় যিহেতু, বেছি লাগিব আৰু কষ্টৰো সেইমতে বেছি হ'ব। অ'! সেইবাবে ট্ৰেক্টৰ বা এনেকুৱা উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰিলে আমাৰ সুবিধা হয়। কিন্তু, সেই তুলনাত আমাৰ, যিটো আপুনি কৈছে যিহেতু গ্ৰীণ মানে সেউজগৃহ গেছৰ প্ৰভাৱটো নাইবা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বৃদ্ধি হৈছে। যান -বাহনৰ বা জৰিয়তে, সেই তেনেকুৱা প্ৰযু প্ৰযুক্তি কাৰণ, এতিয়া চাবলৈ গ'লে, আমাৰ চীন দেশতকৈ আমাৰ ভাৰত দেশৰ যিটো অৰ্থনৈতিক ব্যৱস্থা সেইটো যথেষ্ট উন্নত হয়নে
হয় হয় হয়
এতিয়া সেই হিচাপে চাবলৈ গ'লে আমাৰ ভাৰততো যা সেইটো প্ৰভাৱ পৰিছে সেইটো নহয় সেইটো চীন দেশত সেইটো প্ৰভাৱ কৰিছে কিন্তু তেওঁলোকৰ যিটো ব্যক্তিগত চিন্তা ধাৰা তেওঁলোকৰ চিন্তাধাৰাটো যথেষ্ট উন্নত আমাৰ তুলনাত যিহেতু আমি দেখিবলৈ পাইছোঁ এতিয়া সমাজত বিভিন্ন জেগাত আপোনাৰ কল কাৰখানাৰ যিবোৰ বৰ্জিত পদাৰ্থ ওলাইছে সেই পদাৰ্থসমূহ আমি এৰ হেয়ৰ পানীত যিহেতু আপোনাৰ গংগা নদী যমুনা নদী আমাৰ বৃহৎ বৃহৎ পৰিমাণৰ নদীসমূহ তাত পেলোৱা দেখা গৈছে কিন্তু চা চন হেন দেখ জেগাত কিন্তু দেশত কিন্তু আমাৰ সেই সেই মানদণ্ডৰ মানসিকতা আমাৰ নাই অ তেওঁলোকৰ নাই
হয় আচলতে কথাটো আপোনাৰ এনেকুৱা যে পৰিৱেশটো পৰিষ্কাৰ কৰি ৰখাটো আপোনাৰ দায়িত্ব আচলতে আপুনি এতিয়া যোনবিলাক আপোনাৰ পৃথিৱীৰ অন্য দেশ আপোনাৰ অষ্ট্ৰেলিয়া হওক ইংলেণ্ড হওক আপোনাৰ চীন হওক আৰু তেওঁলোকৰ আপুনি যদি ৰাস্তাস সমূহ চাই তেন্তে হলে আপুনি দেখিব যে তাত আপুনি জাবৰ জোথৰৰ মানে আহ সংখ্যা একেবাৰে নগন্যও নহয় আচলতে নায়েই শূন্য কিন্তু তাৰ তুলনাত যদি আপুনি আমাৰ ৰাস্তাটো সমূহ চাই এতিয়া মই সে সেইদিনা দেখিলো আপোনাৰ মাক দেউতাকে কি কৰে আপুনি চওক সৰু ল'ৰা ছোৱালীক খিনিয়ে শুনি আছেনে আপুনি
হয়।
শুনি আছে নে হয়।
কওকচোন হয়